হেল্ল'
আহ
কি কৰি আছ?
এ এনেই আছো তই
মইয়ো এনেই আছো খবৰ খাতি ভাল পিছে
অ-অ আছো দে তই ভালে আছা
আছো-আছো বাৰু ময়ো ভালে আছো ব্যস্ততো নাই
নাই-নাই ব্যস্ত নাই।
বোলো অলপ কথা সুধিব লগা আছিল তাকে ত এই তহঁতৰ ওচৰ-ওচৰত যে ফাৰ্ম এখন যে আছিল
অ-অ আছিল।
তাতে তো এতিয়া চাগে সেই গছ-গছনি অ-অ-অ এতিয়াতো চাগে তাতে একো নাই গছ-গছনি কাটিলে চাগে
উম-উম একদম গোটেই কাটি দিলা।
তাকেতো কি যি হ'ল মানে গোটেই মানে জেগাখিনি দেখিলি মানে এতিয়া বেয়া লগা হৈ গৈছে।
বেয়া লগা হৈ গৈছে আৰু এতিয়া মানে আগতে গছ-গছনিখিনি থাকোতে ইমান এটা শান্তিময় পৰিৱেশ না কিন্তু এতিয়া মানে ইমান ধূলি বাপৰে সেইখিনিৰে যাবায় নোৱাৰি মানে।
সচাকৈ দেই বাপৰে ধূলি মানে মইও গাড়ী-চাড়ী চলাই গ'লে সেইফালে দি মানে হেলমেট মানে মাক্স-চাক্স মাৰিহে মানে যাব লাগে বৰ শাস্তি
অ আৰু আজিকালি অকল খিনি বুলি নহয় প্ৰত্যেক কিছুমান জেগাত তাই মানে তই মাস্ক নামাৰাকে বা হেলমেটটো নোলাকে যাবা একদম নোৱাৰা আৰু তই যদি যা তোৰ বেমাৰ হ'বে মানে ফিক্স
সঁচাকে দেই আগতে মানে সেইখিনি জেগাই আতি ভাল লগা আছিলে মংগলদৈ ভিতৰত কবা গিলি
অ-অ-অ-অ।
আমা আইফালদি ভাল লাগে চবফালে সেউজীয়া সেউজীয়া গছ -গছনি আছে।
সেউজীয়া- সেউজীয়া আৰু তাৰ কাষে মানে এইফালে অ এইটোফালে ধৰ চাহ বাগান আছিল সেইটো পাৰে তোৰ অ কি মানে গছ- গছনিবিলাক আছিল।
উম উম তাকেতো, এতিয়া মানে আমাৰ অসমত মানে প্ৰায় জাগাতে মানে উন্ন তি নামত নিৰ্বলিকৰণ হব ধৰিছ মানে গছ- গছনি কাটি মানে তহিলং কৰি দিছো।
কিন্তু উন্নতি মই ভাবো উন্নতি মানে গছ গছ এতিয়া আমাৰ উন্নতিৰ নামত অকল গছ গছনি কাটি আছো মানে ইমানেই কাটছো ইমানেই কাটছো মানে কিন্তু এটা ভাল কথা আছে গছ গছনি। থকাতো ভাল কথা নহয় বাৰু কিন্তু এই উন্নতিৰ কাৰণে। ধৰি আমাৰ মেডিকেল কলেজ এখন বনাব হা
উম উম
এতিয়া মেডিকেল কলেজখন বনোৱাৰ লগে লগে বহুত ল'ৰা ছোৱালীয়ে ডক্টৰ হওক কোন দেখ থে দুটামান চিত বাঢ়ি যাব।
বাঢ়ি যাব বাঢ়ি যাব।
অ কিন্তু মানে সেই চিচি যাৰ ইমান পিলাক গছ শ শ গছ কাটি দিলাক
তাকে বেয়া লগা হৈছে মানে এ তাই গুৱাহাটীতোতো কিমান হা কাৰ লাগি থাকে এই ফ্লাইঅভাৰৰ কাৰণে গছ কাটাৰ কাৰণে। এতিয়াতো অলপতে দ্বীপৰ বিলৰ দীপৰ বিলৰ গোটেই পাৰ গছ কাটি দিছে ইমান ধুনীয়া জেগা আছিল।
অ দ্বীপৰ বিলাৰ দীঘলী দীঘলী অ দীঘলী পুখুৰীৰ ইমান ডাঙৰ ডাঙৰ মানে পুৰণি গছ বিলাক ইমান কাটছিল মানে বাপৰে ম আৰু মানুহ বিলাকে আচলতে গছ বিলাক বচাব বহুত চেষ্টা কৰিছিল।
কৰিছিল যদি মানে চৰকাৰৰ আত হাৰ মানিলা আৰু কাৰণ এনেকে উন্নতি লাগে উন্নতিৰে কাৰণ ফ্লায়ভাৰ এখন বনলি যদি উন্নতি হয় বেলেগ ফালেদি বনাই এতিয়া কাছ নহয় জগাৰ ফালেদি লগাগ হ'লি লগা হলেি গছ গছনি কটা মোৰমত ত কি জানাই ইমান পুৰণি ইমান বছৰ পুৰণি হ গছ কতাতকে কাৰোবাৰ তটা মানে বিল্ডিং ভাঙি দিলেও মানে আপত্তি নাই কাৰণ সি পইচা পাব আকৌ বন লব বেলেগত যাই কিনে।
আৰু চৰকাৰেতো বেলেগৰ মাটিৰ অলপ মানে কিবা পালেই ভাগ পালেই ধৰ পইচাটো দিয়ে।
সেইটোয়েতো, সেনেকে কৰিলতো হয় গছ মাক তাতকে মিছা মিছি আৰু।
তাকে ত।
সেই আৰু কি কৰিবি তাৰ দীঘলী পুখুৰীৰ দীঘলী পুখুৰী গছ কাটিলা মানুহবিলাক তাতে তোৰ আগতে জীয়ৰা বাগিছিল ফালে ত দীপৰবিলাক কিমান গছ কাট চিটতে চেয়াৰ বাগিছিল আৰু এইফালেটো হাইৱে নতুন বনোৱা হাইৱে নামত কিবা নামতো কিমান কাটি আছে গছ বাপৰে!
অ সেইটোৱেই আৰু এতিয়াতো ধৰ উম মানে অকল গছ- গছনি যে এই ৰাস্তা আৰু আজিকালি ঘৰ নিজৰ ঘৰ মানে নিজৰ ক্ষেত্ৰত যিহেতু প্ৰায় ক্ষেত্ৰত পাৰ্টি হয়। ঘৰ বনাবা বা ৰাস্তা বনাবা
উম।
বা আজিকালি বহুত উম। বেলেগ বেলেগ উদ্যোগ হৈছে ধৰ উদ্যোগ বনাবা। সেইগিলা কাৰণেও ধৰ মানে বহুত গছ- গছনি কটা হৈছে।
তাকে ত এতিয়া মানে মানুহবিলাকে জিংকে কাটিছে গছ- গছনি মানে গছ- গছনি মানে আমাৰ প্ৰয়োজনে নাই এনে আৰু আছে সেনেকুৱা আন মানে কৰি আছো ব্যৱহাৰ কিন্তু গছ- গছনি যে আমাক কিমান সহায় কৰি আছে, গছ -গছনিৰ কাৰণে আমাৰ ইফালে অসমত বৰষুণতো হৈ আছিল এ বৰষুণৰ পৰিমানো
অ অ, পৰিমান কমিছে আৰু এতিয়া মানুহবিলাকে ইটাপ অলপ লাহে লাহে যেতিয়া বস্তুবিলাক নোহোৱা হৈ যায় আছে, তেতিয়া মানুহবিলাকে উপলব্ধি কৰি আছে।
তাকেতো কি হব
এতিয়া বিভিন্ন ধৰণৰ অ গছ গছনি নোহোৱা কাৰণে বি বিভিন্ন ধৰণৰ এ সমস্যা বিলাক দেখা দিছে ধৰ মানুহ বিলাকৰ বেমাৰ আজাৰ ইমান বে বমাৰ আজাৰ বা আমাৰ যিখিনি ওচৰে পাজৰে থকা বায়ু আমি ভাল উখ মানে
উ
ভাল কি বায়ুুৱে উশাহ লব পৰা নাই মানে সেনেকুৱা হৈ গৈছে। উম আৰু উম উম। আৰু তই ইমান গছ -গছনি কাটাৰ ফলত যিটো আমাৰ জলবায়ু হয় সেইটো বহুতখিনি পৰিৱৰ্তন লৈকে কাৰণ ইতাতো কবাই নোৱাৰে আজি ৰ'দ দিব নে বৰষুণ দিব লগে লগে ৰ'দ দিব লগে লগে বৰষুণ দিব মানে
গমেই নাপা তই?
সেইটোৱেটো, এতিয়া যোৱা দুদিন ধৰি যেনিবা গৰম দিছ ৰ'দ দিছ বাপৰে!
আহ আহ, সেইটোয়ে ইমান গৰম দিলা দুদিন উম আজি আকৌ কালি ৰাতিটো পুৰা বৰষুণ দিলে।
এতিয়াতো মানে গছ গছনি কাটাটো মানে অকল চৰকাৰৰ বুলিয়ে নহয় দোষ কাৰণ মানুহেও কাটেই এই গছ- গছনি চাৰিওফালে কিমান ডাঙৰ -ডাঙৰ অভয়াৰণ্য বা এ কি বুলি কয় অৰণ্যবিলাকতো বঞ্জি লা তাৰ ফলতো মানে বহুত গছ- গছ মানে পৰা যায় কিবা হৈ যায় একদম।
কথা বুজি নাপালো এই এটা যে মানুহ আছে আমাৰ যাদৱ পাইং বুলি, আ সেই মানুহজনে ইমান বছৰৰ কষ্টৰ মূৰত মানে এ ধৰ এখন নিজৰ দেশ বুলিয়ে ক'ব পাৰিম, নিজৰ এখন দেশ এটা জাগা লৈ কেনে গছ -গছনি ৰুলা, অৰণ্য বনালা কিন্তু ধাৰ সেই কোনোবা মানুহৰ মানে হিংসা ধৰ, সেয়া কৰি কাৰণে সেই মানুহ জুই দি জ্বলে কেনেকুৱ ধৰ মানুহ হবাব লাগে
তাকে ত সেনেকুৱা মানুহো যে থাকে মানে সমাজত মানে ভাববাও নোৱাৰি একদম অসুৰৰ নিচিনা মানুহ এইগিলাক কাৰো এক ক্ষতি কৰা নাই মাটি আছে ম- গল হে হৈছে কাৰলৈকে
অ কিন্তু মানে মানুহ বিলাকৰ সেই অহংকাৰ বা অলপ মান ধৰ আজিকালি হয় কোনো আজিকালি কোনো মানুহে কাৰো ভাল দেখ ভাল
একদম নোৱাৰি তামানে এনেকুৱা হৈছে মানুহ মানুহ বিলাকে মানে যিটো পৰিৱেশৰ কথা বুজিয়ে পা নাই মানে এনেকুৱা আৰু পৰিৱেশ আছে আছে থাকব সতে এনেকুৱা হৈ লৈছে মানে চবেই এতিয়া মানে নিজৰ কথাটো চিন্তা কৰি চব মানে স্বাৰ্থপৰ মানে মৰি- খিনি হব মই কাটি দিম মৰে খিনি হব এনেকুৱা চব সেনেকুৱা কিন্তু এটা সময় এনেকুৱা আহিবোৰ যেতিয়া আমাৰ অ অ
আহ অ মানে এটাই এ হৈ গৈছে যে তই ধৰ আমাৰ মানুহ বিলাকে এতিয়াও বুজিয়ে পোৱা নাই যে তই যদি এটা মানুহৰ ওপৰত ভাল মানে অলপ স্নেহ বা মৰম দেখুুৱা যায় তেতিয়া সেই মানুহটোৰ একো ক্ষতি নহয় বা নিজৰো ক্ষতি নহয়।
নহ
অ কিন্তু অহংকাৰ কলে সেই মানুহটোৰো ক্ষতি হব আৰু নিজৰো ক্ষতি হব
ত মানুহ বিলাক মানে বুজিয়ে পোৱা নাই যে মানে এতিয়া যদি থাকো থাকিলে এটা সময়ত যে আমাৰ যিবিলাক মানে আমাৰ আইভ লগা প্ৰজন্ম আছে সিহঁতৰ মানে অৱস্থা হ'ব ভাবিবানো আহি যাব এ গৰমত বৰষণ চৰষুণ নোহোৱা হব বৰচী নহ'লে ক পাব অক্সিজেন সিহতে
সেইটোৱে আৰু আৰু ইতিয়া যি আগত আগতে ইমান গছ গছনি মানে আগতে যিখিনি গছ গছনি আছিল তাৰ কাৰণে ইমান গৰমে এটা আমি অনুভৱ কৰা নাছিলো কিন্তু ইত মানে ইমান গৰম একদম পুৰি যোৱা গৰম যে। আছে সেই গৰমটো আৰু আমাৰ। অসমৰ ফালে যিটো অ হিউমিডিটিটো আছে মানে খামি যাবা কিবা কিবি সেনেকুৱা। এনেকুৱা ধৰণৰ খিনি আছে সেইয় আৰু বৰষুণ নহয়। বা বানপানীৰে সৃষ্টি হয় বৰষুণ দিলি একদম বহুতে দিয়ে।
অ অ সেইটোতো
এতিয়া গছ গছনি ৰুবা লাগিব যিমান পাৰো মানে অকল যে চকাৰ বা আমি কৰিম এইটো নহয় মানে প্ৰত্যে প্ৰত্যেক প্ৰত্যেক মানুহে এইটো বস্তু নিজে ভাববা লাগে বা অনুভৱ কৰিবা লাগিব যে এইটো আমাৰ ভুল হৈ আছে আৰু আমি পাৰ মানে যিমান পাৰো সিমানে গছ গছনি ৰুব চেষ্টা কৰিবা লাগে অকল নিজৰ নাচিত বুলি নহয় যে অ এইখিনি আমাৰ মাটিত আমি এডাল গডত গছ ৰুম সেনেকুৱা বুলি নহয়
উম উম উম এতিয়া ত চাবি যে গুৱাহাটীৰ গুৱাহাটীত হওক বা যিবিলাক পাহাৰীয়া জাগা আছে সেইবিলাকত কিমান ভূমিস্খলন হৈ আছে মানে মাটি খহি মানুহৰ ঘৰ ভাঙি কিবা ভাঙি
উম
অ হৈছে কিয় কাৰণ আজিকালি পাহাৰৰ গছ গছ কাটি পাললে মানুহে ঘৰ বান্ধি সেইকাৰণে হৈছিল কাৰণ গছ নহ'লে পাহাৰৰ মাটিত ধৰিবহি আও তলতে গছৰ শিপাবিলাকত ধৰি ৰাখিছিল মাটিখিনি এ মানুহ বিলাকে পাহাৰ কাটি তাতে শিল শিল ভাঙি গছ কাটি ঘৰ বান্ধি কিবা বস্তু বনাইছে মতে পাহাৰৰ মাটি খিনি ধৰি ৰাখা যিটো শক্তি নোহোৱা হৈ গৈছে অলপ বৰষুণ খুন্দিলে মানে মাটিখিনি খহি যায়
উম সেইটোৱে আৰু আমি বহু এতিয়া চৰকাৰে মই ভাবো চৰকাৰে বহুখিনি কৰিছে কিন্তু আমাৰ আমাৰ মানে যিটো প্ৰজন্ম ল'ৰা ছোৱালী সেইটো কাৰণে। লৰা চাই কি কৰে। পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা অকল। গছপুলি এডাল ৰুলা আৰু।
ফটো এখন মাৰিলা কিহমানো গছপুলিও নোৱাৰ কিছুমান নিডাল ঠানি ভাঙি। কিনে এনে ৰুই কিনে নামটো কৰে।
অ কিন্তু সেই বস্তুটো যে অ কিন্তু। টো সেই মানে গছালপ পানী দিছি নে সেইটোহে আচল কথা সদায়। টানি দিবা লাগিব বা পৰ্যপ্ত পৰিমাণৰ। উম।
সেই সিনা খানে মানে ৰই কিনে ফটোখন মাৰিব লাগে মাৰি কিনে। লা কাম হয় তাৰপিছ ছাগলীয়ে খালা মে পানী দি মৰিয়ে গ' গছডাল পানী নাপাই পলৈ সিলা। চাফে চিষ্টেম নাই আৰু। সেইয়াই আৰু কি কৰি এ তাৰ মানে গছৰ মূল্য মানে আমি বুজি নাপাওঁ। কাৰণ আৰু ইয়াতে চব ফেছ। হৈ আছে ব্তমান স আমি বুজি নাপাওঁ যিবিলাক গছ চছ নাই চনেকুৱা তৰ চৌদি আৰবিয়াৰ জেগাব বিলাক হওক। ডুবাই চুবাই জোগা বিলাকৰ হওক তাাৰ মানে মানুহে আৰ্টিফিচিয়েলি গছ গছ বিলাক। অপতিপালন কৰছ মানে উপায় ন কি নহ। কাৰণ সিহঁতে এতিয়া বুজি পাইছে গছ নলে কিমান প্ৰব্লেম হয়।
উম আৰু ইতিয়া যদি আমি বন সংৰক্ষন কৰো ধৰ গছ গছনি ৰোগ। বা গোটেই মানে এতিয়া যদি আমি। এটা সজাগতা আনো তেতিয়া সেই ভৱিষ্যতলে যিখিনি আমাৰ নৱ প্ৰজন্ম। আহি আছে মানে ত সেই খিনিয়ে তেতিয়াহে। পানী বা বায়ু পাব মানে পৰ্যাপ্ত পৰিমাণৰ যিখিনি পানী আছে। ভূগৰ্ভৰ পৰা আহা সেইখিনি পাবো আহ সেইটোয়ে। বেমাৰ আজাৰৰ পৰা দূৰত থাকিব মানে সেনেকুৱা ধৰণৰ আৰু।
সেইটোয়েটো আজিকালি মানে কি হব আৰু মানুহ বিলাকৰ। চব নিজৰ স্বাৰ্থৰ ওপৰত চলি আছে সেনকে আৰু গেছে আৰু মানে কি হ'ব গম নাপাওঁ এতিয়া আমিয়ে। সজাগ হ'ব লাগিব আমি বাকী আহি থকা প্ৰজন্মগিলাও সজাগ কৰিবলাগিব সেয়ে আৰু।
সজাগ কৰিবা লাগিব উম উম সেইটোৱে।
একেবাৰ কথা খিনি পাতো তোৰ লগত ভাবি লৈ। কাৰণে দে বাৰু ভাল লাগিল কথাখিনি পাতি। দে বাৰু এতিয়া ৰাখোঁ হা উম উম দে।